দিছিলে
অ শুনা পাইছো শুনা পাইছো কিবা ফোনটোৰ কাৰণে অকমান নেটৱৰ্কৰ প্ৰব্লেম আছিলে নেকি সেইকেনে ডিছকানেক হৈ গৈছিলে।
অ অ বা প্ৰথমতে আপোনাক নমস্কাৰ নমস্কাৰ জনালো।
অ নমস্কাৰ নম অ নমস্কাৰ নমস্কাৰ, আমি এতিয়া ফোনৰ কথা পাতিম বুলি ভাবিছিলো মই অকমান মোবাইলৰ বিষয়ে আ
অ অ
তাৰ কাৰণে ফোন কৰিছিলো আপোনাক এবাৰ, এবাৰ আপোনালোক কওকচোন আপুনি এনে মোবাইলৰ বিষয়ে অকণমান মোক, মো উপত
অ হয় হয়। হেল্ল',
অ শুনা পাইছে ন।
হয় শুনা পাইছো অ এতিয়াতো মোবাইল। মবাইল বুলি ক'লেতো এতিয়া আজিকালি আমাৰ সকলোৰে হাতত মোবাইল আছে।
অ ঠিকেই বাৰু উম
সকলোৰে হাতত এতিয়া আজিকালি মোবাইল আৰু মোবাইল ব্যৱ কাৰত আমাৰ কিছু ক্ষেত্ৰত ভালো আৰু কিছুমান ক্ষেত্ৰত বেয়াও যোনে যোনে ভাল সেইত ইউজ কৰে বব্যৱহাৰ তাৰ কাৰণে ভাল আৰু যোনে বেয়া বস্তুত বব্যৱহাৰ কৰে সেই তাৰ কাৰণে বেয়া। আৰু মোবাইল অহাৰ লগে, লগে আমাৰ বহুত বস্তু আমি সলনি পাইছো যে, আৰু বহুত সুবিধা হৈ গৈছে যেনেকৈ আগৰ দিনত,
উম মোবাইল নাছিলে আমি চিঠিৰ দ্বাৰাই কাম কৰিছিলো আগতে।
কাম কৰিছিলো আহ। চিঠিৰ যোগেৰে আমি খবৰ পাতি লৈছিলো।
উ বহুত আকৌ বহুত দিন দিনৰ মূৰত বহুত দিনৰ মূৰত খবৰ পাইছিলো মানুহ বিলাক কেনেকুৱা আছিল। কি খবৰ? কেনেকুৱা কি এনেকুৱা হৈছিলে তাৰপিছত এতিয়াতো আমি ফোন এটা কৰিলে তেওঁ মানুহজনক দেখাপাও ভিডিঅ'কলত বা আমি কথাও পাতিব পাৰো তেনেকুৱা নহয় জানো। বা আমি এতিয়া পইচাৰ কথা ক'ব গ'লেও এতিয়া আমাক বহুত সুবিধা হৈছে বেংকৰ পৰা হ'লে গুগল পে'ৰ কৰা কিবা ফোন পে কৰা বহুত সুবিধা হৈছে। মানুহক আমি লাগ বুলি কলে লগে লগে আমি পইচা পঠাব পাৰো যিমানে পইচা নহওক কিয়। লগে লগে পঠাব পাৰোঁ। আৰু মোবাইলটো কোনোবাই যদি ভালৰ কামত ব্যৱহাৰ কৰে ভাল কোনোবা যদি বে বে কাম ব্যয়হাৰ কৰে। তেতিয়া হ'লে ফোনটো বেয়া। চব কামতে আমাৰ কাৰণে মোবাইলটো এতিয়া বহুত সুবিধা হৈছে তেনেকুৱা নহয় জানো। মোবাইলটো উম উম তাকেইতো। আৰু এতিয়া মানে অ, অ কওকচোন,
আৰু মোবাইলেৰেদি কিছুমানে এতিয়া টকা উপাৰ্জনো কৰি আছে।
অ, আছে আছে বহুত আছে মোবাইল দি এতিয়া আপোনাৰ ক'ব গ'লে যেনে ইউটিউব, চিউটিউব খুলি পেলাই আপোনালোকৰ ভিডিঅ' চিডিঅ' বনাইও মানুহ বিলাকে এতিয়া পইচা আৰ্নিং কৰি আছে। নহয় জানো?
হয়।
চবফালে সুবিধা হৈ আছে মোবাইল বিলাক।
হয়, হয়।
উম, তেনেকুৱাই আৰু কথাবিলাক যে ভাল কামত যদি ব্যৱহাৰ কৰা যায় তেতিয়া ভাল। বেয়া কামত ব্যৱহাৰ কৰিলে বেয়া। তেনেকুৱাকে মোবাইলৰ কাৰণে কিছুমান ভালো হৈছে কিছুমান বেয়াও হৈছে।
হয়।
উম, উম।
আৰু আমি বহু দূৰ দূৰণিৰ
অহ।
কথা-বতৰা আমি মোবাইলতে চাব পাৰোঁ বা
অ।
অ হয় হয় তাকে আৰু তেতিয়াও আমি যে যোন মানুহকে যদি নিজৰ মানুহকে যদি আমি। দেখা নাই বহুত দিন ধৰি পেলাই, তেওঁক আমি ভিডিঅ' কলত বা ৱা চাব পাৰোঁ। আজিকালি ভিডিঅ' কল টুইটাৰ আছে কিবা আছে আৰু কাৰো বাক যদি আমি ৰাস্তা চিনিও নাপাওঁ তে তিয়া আমাক মেপে গুগলে এ। তেনেকুৱাকে বহুত ধৰণৰ সহায় কৰে যিটো আমি জাগা চিনিও নাপাওঁ। তেনেকুৱা জেগাত আমাক মেপে লোকেশ্যন দিলে আমি লগে লগে তেওঁৰকা থকা জেগাত আমি ডাইৰেক্ট যাব পাৰো মোবাইলত আমি আজিকালি বহুত সুবিধাজন যেনে বা বজাৰ কৰিব পাৰো মোবাইলতে বহুত ধৰণৰ কিবা কিবি আজিকালি ওলাইছে। আমি ইচ্ছামতে ঘৰত বহি বহিয়ে আমি বজাৰ কৰিব পাৰিম, যিকোনো বস্তুৱেই হওক আমি চাই তাক, সেই বস্তুটো আমি চাই মেলি কেনেকুৱা কি আমি সেইটো বিষয়ে ডিটেইলচটো লৈ পেলাই আমিতো অৰ্ডাৰ কৰি পেলাই ল'ব পাৰোঁ, খানা খাব পাৰোঁ মানে ঘৰতে বহি বহি মোবাইলৰ দ্বাৰাই। মোবাইলতে আমি চাই চাই পেলাই অৰ্ডাৰ কৰি পেলাই খানা খাব পাৰো ৰাতি দশটাত হওক বা বাৰটাত হওঁক বা যেইতাই হওক। ৰাতিপুৱাই হওক, ইচ্ছামতে আমি অৰ্ডাৰ কৰি খানা খাব পাৰোঁ। যিকোনো বস্তুয়ে হওক, ফ্লিপকাৰ্টৰ পৰা হওক কিবা মোবাইলেদি আমি অৰ্ডাৰ কৰি ল'ব পাৰোঁ। তেনেকুৱাকে। বা মোবাইলতে কিনো পাই আজিকালি, যিকোনো ভিডিঅ' বনাইও, কিবা বনাইও নিজৰ কিবা আৰ্জন, উপাৰ্জন কৰি আছে পইচা, তেনেকুৱাকৈ।
হয়,
নহয় জানো অ,
মানে, বহুতখিনি সুবিধা আছে।
অ', অ, তাকে আজিকালি দিয়ক চাওক স্কুলৰ পৰা হলেও মোবাইল বিলাক আজিকালি সৰু সৰু বা চ্ছা বিলাককে মোবাইল লগা হৈ আছে।
তেনেকুৱাকে আপোনাৰ কিবা ক্লাছৰ কাৰণে হয় মোবাইল লাগে। কিবা, এচাইনমেনৰ কাৰে কিবা প্ৰজেক্টৰ কাৰণে মোবাইল লাগে। ল'ৰা ছোৱালীবিলাকৰ আজিকালি সৰু সৰুতে। তেওঁলোকে যদি ভালকে পে পেৰেন্টচ বিলাকে যদি মোবাইলটো দিয়ে হয়, দিয়াৰ লগে লগে যদি মোবাইলতো মাজে মাজে পেৰেন্টছ বিলাকে অলপ চেকো কৰে মোবাইল বিলাক পাই ল'ৰা ছোৱালী বিলাকে কেনে ব্যৱহাৰ কৰি আছে, তেতিয়া সেইটো আমি ভাবো যে চেক কৰিবও লাগে যেনেকুৱাকে দিছে, তেনেকুৱাকে এৰিও দিব নালাগে যে ফোনটো। যে ল'ৰা ছোৱালীয়ে বা মোবাইলৰ ভিতৰত মোবাইলটো পঢ়াৰ নামত লৈ পেলাই বা কি কাম কৰি আছে। একচুৱেলি আমি পেৰন্টছ বিলাকে অলপ গাইডো কৰিব লাগে যে মোবাইলটো কিয় ইউজ কৰি আছে লৰাই, ক্লাছে কৰি আছেনে? নে কিবা বেয়া কামো কৰি আছে সেই বস্তুটো আমি চাব লাগে একচুৱেলি, মোবাইল বিলাকত। আজিকালি গুগলত, কিবা চাৰ্চ কৰিলে ভালে বেয়াই চব আহি যায়। কাৰণ ল'ৰা ছোৱালীৰ মনটো এনেকুৱা যে, এ ভালটোতকে ভালটোতকে বেয়া বস্তুটো এট্ৰেক্ট কৰে ল'ৰা ছোৱালী বিলাকৰ সৰু বিলাকত। কিন্তু এটা বয়সত যে এনেকুৱা নাইন টেন এনেকুৱাত আজিকালি মোবাইল বিলাক দিলে। ভালটোতকে, বেয়াটো বেছি এট্ৰেক্ট কৰে তেওঁলোকৰ কাৰ তেওঁলোকে। বেছি কেচ কৰি লয় বেয়াটো, তাৰ কাৰণে আমি ভাবো যে কি কয় পেৰেন্টছ বিলাকে অকমান, মোবাইলটো দিয়াৰ লগে লগে। মোবাইলটো চেকো কৰে যেন, যে মোবাইলত কি কৰি আছে সঁচাকে পঢ়ি পাতি পঢ়ি আছে নে, নে কিবা বেলেগ কামো কৰি আছে মোবাইলত? ডাইৰেক্ট দিছো বুলি ডাইৰেক্ট এৰি দিয়াটো মই মানে ৰাইট বুলি নাভাবো। আপুনি কি কয়? তাৰ ওপৰত
এই দেতো মইয়ে নাহো ক কাৰণ আ আপুনি ঘৰত গৈছেনে
অ', অ', শুনা পাইছে নে আপুনি?
তাকে হে
ইয়েচ চব টো অলপ প্ৰব্লেম দি আছিল যে নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছিল আজিও
আপুনি কোৱাৰ নিচিনাই যে মো বা গাৰ্জেন গলে অলপ গুৰুত্ব দিব লাগে অ
অ তাকে তেতিয়া হ'লে তই তেনেকোৱা সেই টিভি চিভি ফোনটো অফ যা চত্বেও উম স
এতিয়াতো টিভি নাইয়ে এনে আজিকালি মোবাইলে চব অনলাইন কৰে
মোবাইলতে মোবাইলে আগতে আমি চুইচ আগতে ত হেৰি আছিলে লেন লায়েন ফোন আছিলে ফোনৰ পৰা আমি এটা কি পেড মোবাইলত আহিলো কি পেড মোবাইলৰ পৰা যেনেকোৱাকে আপগ্ৰেড হৈ গৈ আছে আজিকালি টিভিতো আগতে আমি টিভি চাই পেলাই একেলগে চব ঘৰৰ মানুহবিলাকে বহি একেলগে টিভি চাইছিল বা সন্ধিয়া টাইমত ঘৰৰ সকলোতে নিজে বহি পেলাই এতিয়া সেইটো টাইমটো নাই চব নিজা নিজা কে প্ৰাইভেচি মোবাইলৰ ভিতৰতে যি পায় চব মোবাইলটোৰ ভিতৰতে চাই একেলগে চব প্ৰাইভেছি ইউজ হৈছে মোবাইল। টিভিতো ফেমিলিৰ লগত টাইম স্পেড কৰাটো বন্ধ হৈ গৈছে একচোৱেলি চবতে যে আমাৰ মানুহ বিলাকৰ একেলগে যে বহি সেনেকে গোটেইকেইটা সন্ধিয়া টাইমত ৰাতিপুৱা দুপৰীয়া তাত বহি পেলাই সেই বনডিংটো নোহোৱা হৈ গৈছে একচোৱেলি আজি কালি চব মোবাইলতে সোমাই পেলাই তাকে লগ বন্ধুৰ লগত কথা পাতিব মোবাইলতে নতুন নতুন বন্ধু লগ পাব বন্ধু বান্ধৱী লগ পাব ভাল বেয়া মানুহ লগ পাব। তাৰ ভিতৰতে আজিকালি আজি কা শুনা পাও বহুত দূৰৰ দূৰৰ মানুহ চিনাকি হৈ পেলাই কিছুমান ভালো হৈছে কিছুমান বেয়াও হৈছে। দূৰৰ দূৰৰ মানুহ লগ পাই তেওঁলোক আমাৰ ইয়াৰে মানুহ বাহিৰত গৈ পেলাই বেয়াও হোৱা শুনা পাইছো যি নহক ভাল হোৱাও শুনা পাইছো বা নিজৰ পঢ়া পাতিৰ কাৰণে বহুত দূৰত দূৰতো মানুহ হৈছে মোবাইলতে চাই চাই পেলাই মই নেক্সট ষ্টেপ কি কৰিলে ভাল হ'ব সেইটো কৰি উঠি পেলাই মই আগতে গম পোৱা নাছিলে মানুহ বিলাকে যে মই এইটো পঢ়ি উঠি পেলাই কি পঢ়িম বা কি নকৰিম আজিকালি মোবাইলত চালে গম পাই যাই যে মই ইটো কৰাতকে বেটাৰ এইটো হব নেকি? চাপজ আজিকালি ডিফেন্ঞ্চৰ লাইনৰো বহুতকেইটা আগতেটো কিতাপ কিনিলেও পইচা নাছিলে ধৰ এতিয়া কিন্তু এতিয়া মোবাইলতে মানুহ বিলাকে চব পাই যায় কিতাপ। বেছি ৰিজাল্ট কৰা হওক চৰকাৰী বা নন চৰকাৰী হওক মই কি কৰিলে ভাল হ'ব পাৰু, মই কি নকৰিলে ভাল হ'ব পঢ়া শুনা কৰা হ'লেও মই কি পঢ়িম বা মানুহ বিলাকে আগতে টেনশ্যন নোহোৱা ভাবি থকা আছিলে যে মই মেট্ৰিক পৰীক্ষা দি পেলাই কি পঢ়িম বা হায় ছেকেণ্ডাৰী পৰীক্ষা দিম মই কি কৰিম বা কি নকৰিম সেই বিষয়ে নিজেও মোবাইলতে চাই মেলি ধুনীয়াকে তেওঁ ডিচিচনটো ল'ব পাৰে পেৰেণ্টছৰ লগত কথা পাতি বা মই এৰি বা কৰিবতো নিবিচাৰো সেইটোৱে
হয় হয় হয়।
বেয়া সেইটোৱে আৰু মোবাইলটো যদি আমি ভালকে ব্যৱহাৰ কৰিলে আমি তেতিয়া ভাল বহুত সুবিধা দিছে সুবিধা উঠিছে অক বেয়াও উঠিছে ভাল কাম ভাল কৰিলে ভাল মোৰ মতে বেয়া কামত ব্যৱহাৰ কৰিলে বহুত বেয়াও হয়। তেনেকুৱাকে দেখা দালে টি দিভৌজ দিম। হেৰি পাও ই ইমান ইজিও নহয় বস্তুটো
অ।
সেইটোৰ কাৰণে আমি। কত চে ধুইদাটে ভাল দি দিওঁ।
অ আৰু আমি সৰু ল'ৰা ছোৱালীকো আমি এলাৰ্ট কৰিব পাৰো এলাৰ্ট আমি কৈ থব পাৰো যে সেই মোবাইলটো যাতে ভালকে ইউজ কৰা যে বিশেষ কি অ নকৰিবা সেংকে অলপ আমি ভয় ভাই থবও পাৰোঁ।
হয় হয় হয় এইটোৱে আৰু কথাটো। তেওঁলোকক আমি অলপ ভালকে কৈ দিলি যে মোবাইলতো ললে অকল পেৰেনছে দিলেই যে মোৰ দায়িত্বটো শেষ সেইটো কথাত মই ঠেংকিও দি দিওঁ চাবও লাগে। দিয়ক তেতিয়াহলে আমাৰ টাইমো হৈছে মই বাৰু আপোনাক পিছত কণ্টেক কৰি কথা পাতিম আৰু ন দহ মিনিট হৈ গ'ল। অ অ থেংকিউ।